এনেই আছো। তুমি?
মই ইয়াতে আছিলো, লুডু খেলি আছিলোঁ অলপ।
অ ক'ত? খালো খালো।
পোলত গাওঁৰ।
অ।
কিহে খালা ভাত?
ভাত দালি, দিম।
হম।
তেনেকে।
ময়ো খালোঁ আজি দালি, দিম তাৰপিছত চেংমৰা।
অ।
উম শুলা নে মাহত?
অ মাহত নাই।
অ মা ঘুৰি অহাই নাই নেকি?
না।
আচ্ছা।
কাইলে মানে আহিব চাগে।
অ, দেতা?
দেতা আছে শুলে।
ব বৌ হঁত?
শুলে শুলে।
উম। চেংমৱা খাইছা নাই চেংমৱা?
উমহু দেখিয়ে পোৱা নাই।
চেংমৱা এনেকুৱা সেই এনেকুৱা মানে এনেকুৱা ঢেকীয়া নিচিনা অকমান কাঁইট কাঁইট থাকে। বস্তুটো বহুত ভাল লাগে খাই।
মই খাই পোৱা নাই, দেখিও পোৱা নাই।
উম, প্ৰটিন পাবা এটা শৰীৰত শক্তি সেউজীয়া শাক পাচলিৰ ভিতৰত ভাল আৰু। সেউজীয়া শাক-পাছলি যেনেকে কলমৌ, এনেকে আলুৰ লগত ঢেকীয়া যেনেকে ভাজে তেনেকে ভাজিবি।
অ।
উম।
মই খাই পোৱা নাই। টোপনি টোপনি নাই ধৰা। তোমাৰ? গৰম উঠিছে।
হম
উঠিবই আৰু।
উঠিটোন যিহে ৰ'দ দিছে।
অঁ টো
এইবোৰ কেলে হৈছে জানা নাই ইমান গৰম এই গছ-গছনিবোৰ কাটি পেলালে যে। মানে গছ-গছনি কাটি কাটি পেলোৱাৰ কাৰণে একদম এইবোৰ বেছি ৰ'দ দিব লৈছে। বেছি মানুহৰ গৰম উঠিব লৈছে।
আজি ৰাতিপুৱা বতৰটো ইমান ধুনীয়া আছিলে।
উম ৰাতিপুৱা। কাইলৈ আমাৰ খেতিৰ কাৰণে কঠিয়া তুলিবলে যাব লাগে।
উম
কেতিয়া কঠীয়া তুলি মেলা
উম
পৰসিলে বোকা দিব আমাৰ।
উম-উম পানী আছে?
পানী আছে মই পানী ভৰাই থৈছোঁ নহয় নালি কোৰ মাৰি।
উম।
উম-উম
তেতিয়া হ'লে ভালেই।
উম! খেতিটো কৰিবই লাগিব ন যিমান গৰম হলো।
অঁ তো এতিয়া কৰি দিলে তেতিয়া পাচালে চিন্তা নাই আৰু উম!
অসমখন এনেও খেতিৰ ওপৰতে নিৰ্ভৰশীল।
উম।
সকলো খেতিয়ে কৰে আৰু ধান খেতি অসমৰ মেইন আৰু। যিহে গৰম দিছে মানুহে খেতি কৰিবলৈ চিন্তা কৰিব লাগে আৰু বাহিৰত ওলাবলৈ।
উম! এতিয়া নকৰিলে আকৌ চিন পাছত কি হ'ব?
সেইটোৱেইতো, আগৰ দিনৰ মানুহবিলাকে কিমান কষ্ট কৰে। এতিয়া ইমান কষ্টকৰ মানুহ নাই ন। চৰকাৰৰ ফ্ৰি দিয়ে চাউল, দালি খায়।
উম-উম! এলেহুৱা হৈছে মানুহবোৰ।
উম। বাকী, খবৰ?
বাকী আছো আৰু টিকি।
উম।
আহ তুমি?
আছোঁ। এই আমাৰ সেয়া আৰু লখিমপুৰ এখন কিবা নাৰ্ছিঙৰ কলেজ খুলিলে বোলে মেডিকেল নাৰ্ছিঙৰ?
উম।
কিমান ডাঙৰ কি গম পোৱা নেকি?
এতিয়া কেনেকুৱা বা মেডিকেল কলেজ
তাকেহে আগতে গুৱাহাটী, তেজপুৰখনলেহে যাব লাগে। এতিয়া আমাৰ ইয়াতে হৈ গ'ল ন?
অঁ ত হৈছে।
চৰকাৰে বহুত উন্নতি কৰিছে। আকৌ অসমত ঢ়েৰি হেৰি কৰিছে দেই।
বহুত কৰিছে।
এতিয়া কম খৰচতে আগতে আই টি আই কৰিবলৈও বহুত দূৰলে যাব লাগে। এতিয়া চৰকাৰৰ- সুবিধা ইমানেই ধৰিছে যে- আমাৰ লখিমপুৰতে সকলো সুবিধা দিছে।
উম।
তাইৰভাৰো বনাই আছে লখিমপুৰত বোলে।
উমঁ, আই টি আই কৰিবলৈ পইচা পাতি লাগে নাই।
আজি কালি পইচা লাগে।
লাগে।
উম।
উম।
লেবৰেটৰীও পঢ়িব পাৰি লখিমপুৰত।
উম।
আই টি আই কৰিব পাৰি। আই টি টি আই আই টি তো নাই চাগে।
উম।
মেডিকেলবোৰখন বহুত ডেভলপ হৈ গ' বোলে, আগৰ নিচিনা মেডিকেল হৈ থকা নাই বোলে এতিয়া বহুত উন্নত হৈ গ'ল বোলে। ধুনীয়া হ'ল বহুত ডাঙৰ বনালে। বহুত নতুন নতুন বস্তু আহিলে বোলে অঁ সুবিধাটো প্ৰদান কৰিছে।
উম।
আগৰ তেনেকে এটা ৰিপৰ্ট কাৰণে ৰখি থাকিব লাগে আজিকালি তেনেকে- ৰখিবলৈ নালাগে। মানে- উমঁ, নতুন নতুন প্ৰযুক্তিৰ বস্তু আহিলে যে। ডিজিটেল বস্তুবোৰ আহিলে কাৰণে এতিয়া অসমৰ চৰকাৰে কৰিছে বহুত। এনেকে হস্পিতেল নিৰ্মাণ কৰিছে এনেকে কলেজ চলেজ সেইবোৰ মহাবিদ্যালয় নিৰ্মাণ কৰিছে।
উমঁ তাকেইটো।
আজিকালি চাবাচোন চবৰে মানে- সকলো মানুহকে ঘৰ দিলেই।
উমঁ।
ৰাস্তা এনেকে বনাইছে ৰাস্তা ঘাট বনাইছে, দলং চলং বনাইছে -
উমঁ।
আৰু নিবনুৱা বিলাকক চাকৰি দিছে, এতিয়া অহাবালে পঁচিশ হাজাৰ অকল পুলিচেই বেছি। ফেঞ্চ চলি আছে হিমন্ত বিশ্ব শৰ্মাই।
অঁ', -তো।
পঁচিছ হাজাৰ পুলিচ ধেমালি নহয়, নহয়, এতিয়া কিমান - সাহাৰ্য প্ৰদান কৰিছে, মানুহক অৰুণোদয় দিছে। বৃদ্ধ পেঞ্চন দিছে, বিধবা পেঞ্চন দিছে।
লৰা-ছোৱালী সৰু পৰাই ল'ৰা-ছোৱালী
আমাৰ এতিয়া পঢ়ি থকা ল'ৰা-ছোৱালী বিলাকক ক'ত সাহায্য দি আছে।
উম।
সহায় কৰিছে দেই চৰকাৰে বহুত ন।
উমঁ তাকেহে।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অহাৰ কাৰণে।
হিমন্ত বিশ্ব শৰ্মাই দিনতে, উম,
হিমন্ত বিশ্ব শৰ্মাৰ দিনতে চাকৰি-তাকৰি সকলো লই, লোৱাটোৱে ভাল আৰু উম,
তাৰ পিছত আশা কৰি লাভ নাই আৰু।
উম, বহুত ভাল চিন্তাবিদ মানুহ। বহুত জ্ঞান আছে আকৌ, হিমন্ত বিশ্ব শৰ্মাৰ।
অ, টো।
এতিয়া আমাৰ লখিমপুৰৰ পৰা, ডাইৰেক্ মাজুলীৰ অভিমুখে, এখন দলং নিৰ্মাণ কৰিছে। এ, ব্ৰহ্মপুত্ৰৰ ওপৰত।
উম,
কিমান সহায় হেৰি কৰিছে।
আমাৰ লখিমপুৰ খনৰ পোহৰৰ নগৰ বুলি ক'ব দিছে পোহৰ নগৰ মানে লখিমপুৰ এনেকুৱা এটা এৰিয়া নাই যত নেকি এটা ষ্ট্ৰিট লাইট নাই, প্ৰত্যেক তো জেগাতে ষ্ট্ৰিক, লাইট।
উম,
ইমানেই মানে, ষ্ট্ৰিট লাইট একদম পূৰা লগাই থৈছে। পোহৰ মানে, তুমি দিনাতো ৰাতিও যদি গৈ থাকা ন, তোমাৰ দিনৰ নিচিনাই লাগিব মানে একদম
উম, মই লখিমপুৰলৈ বহুত দিন নাইযোৱা।
উম,
বহুত দিনত
হম,
উম,
মানে গোটেই আমাৰ গোটেই অসমখন বহুত উন্নত কৰিবলৈ আহি কৰিছে ন, কাৰণ অসমখন আমাৰ, একদম অসমখন অসমখন বহুতৰ ফালৰ পৰা বিখ্যাত, গম পোৱা নে নাই? অসমখন একদম চহকী সকলো ফালৰ পৰাই চহকী।
চাহৰ কাৰণে বিখ্যাত অসম, প্ৰথম তেল শোধনাগাৰ আছে অসমত। এছিয়াৰ নম্বৰ ওৱান চাহৰ প্ৰডাকশ্যন অসমৰে, গৈ গম পোৱা নে নাই?
উম,
কিন্তু আকৌ আমি কি কৰোঁ, আমি অসমৰ চাহ হেৰি আমি বাহিৰৰ পেকেটিঙৰ চাহ খাওঁ।
অ, সেইটোকেটো।
কিন্তু এইটো নাম্বৰ ওৱান আমাৰ অসমৰে চাহ। চাহ খেতিৰ কাৰণে বিখ্যাত, কুঁহিয়াৰ খেতিৰ কাৰণে বিখ্যাত, সৰিয়হ, মাটিমাহৰ কাৰণে মাজুলীখন বিখ্যাত।
চ'ব প্ৰতেকে কৰে।
উম, হম, আমাৰ অকল অসমখন সেইটোতে বুলিয়ে নহয়। অসমখন মানে, এশিঙীয়া গড়, এতিয়া এশিঙীয়া গড়টো গম পাইছে ন, কাজিৰঙা ৰাষ্ট্ৰ ত, এশেঙীয়া গড়ৰ বিষয়ে বিখ্যাত।
উম,
এছিয়াৰ নাম্বাৰ ওৱান দ্বীপ মানে মাজুলী দ্বীপ।
উম।
বৰদ্বীপ মাজুলীৰ দ্বীপটো অসম মানে গোটেই এছিয়াৰ ভিতৰত বিখ্যাত। মাজুলী দ্বীপ, ডাঙৰ দ্বীপ, একবাৰে সৰু দ্বীপ টো আমাৰ অসমতে আছে সেইটোৰ নামটো হৈছে উমানন্দ।
অ।
উম তাৰ কাৰণে বিখ্যাত আৰু সেই নতুনকে কাজিৰঙাত ভৰিণা পহু এটা আছিল নহয় বগা? বগা হৰিনা পহু এটা ওলাইছে সেইটো মানে বহুত হেৰিয়ৰ ফলত মানে ওলায়।
হয়।
তেনেকুৱা এটা ওলাইছে।
উ আ।
ইমান হেৰি হৈছে আৰু মাজতে ব্ৰহ্মপুত্ৰ পাৰত ঘৰিয়ালো দেখা গ গৈছিলে।
উ উ।
আমাৰ ব্ৰহ্মপুত্ৰত।
অ অ।
এতিয়া ঘৰিয়ালৰ লগত বাস কৰাটো কিমান হেৰি আৰু কথা।
উম তো অলপ ফুৰিবলৈ গৈছিলে সেই মাজুলীদ্বীপ
মই গৈছিলোতো সত্ৰ চালোগে।
কেনেকুৱা লাগিলে?
সত বহুত ভাল লাগিলে। সত্ৰ আছে, আউনী আটী সত্ৰ আছে, বেঙেনা গুৰি সত্ৰ আছে।
উম।
কমলাবাৰী সত্ৰ
উম।
তেনেকে ধেৰ আছে, গৰমুৰ সত ত, উত্তৰ কমলাবাৰী, দক্ষিণ কমলাবাৰী
উম।
তেনেকে ধেৰ আছে তাত একদম বেছি ভাল লাগিলে মুখা শিল্পৰ য'ত বনাই মুখা, দুই - তিনিদিন লাগে আৰু মুখা বনাই, বহুত ধুনীয়া।
আৰু সত্ৰ ভকতসকলেও ভাল - ভাল হেৰি ব্যৱহাৰ কৰে।
উম উম।
সৰু - সৰু স ল'ৰা - ছোৱালীবিলাকে সত্ৰৰ নিয়ম গীতাপাঠ ভাগৱত সেইবোৰ সকলো শিকি থাকে। শংকৰদেৱ, মাধৱদেৱে অহ। আমাৰ অসমতে শংকৰদেৱ, মাধৱেদৰ জন্ম।
উম।
উ হু হুম। শংকৰদেৱে দেখোন সাঁতুৰিয়ে ব্ৰহ্মপুত্ৰ পাৰ কৰি দিছিলে।
উম।
কিমান ভাল কথা হব বাৰু তুমি ভাবা?
উম।
বহুত ধুনীয়া, অসমৰ নিচিনা নগৰে নাই আৰু। অসমত, অ অসমত সেইটোতো। অসমখন বিখ্যাত অসমত আগতে চাহ নাছিল নহয় বাহিৰৰ পৰা চাহৰ হেৰিটো ৰুৱাৰ কাৰণেহে অসমৰ চাহৰ খেতি হ'ল মানে অসমৰ মাটি ইমানেই সাৰুৱা
উম
চাহৰ খেতিৰ কাৰণে পুৰা এতিয়া আমাৰ গোটেই এচিয়াৰ একদম অসমতে একদম চবতছে ডাঙৰ চাহ বাগিছা আছে ক'ত তোমাৰ জানানে
উ ক'ত
বিশ্বনাথ চাৰিআলিৰ মোনাবাৰীৰ চাহ বাগিচা।
উম
সেইখন একদম বহুত ডাঙৰ মানে গোটেই একদম বিশ্বৰ মানে এচিয়াৰ
উম
চবতছে ডাঙ সেইখনেই
উম উম
আমি অসমত থাকি আমাৰ অসমৰ কুটিৰ শিল্প আছে বাঁহৰ পৰা বস্তু নিৰ্মাণ কৰে।
উম
বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰীও পাই নহয় নহয় আমাৰ ইয়াত।
পাই টো। বাঁহেৰে বহুত ধুনীয়া ধুনীয়া বস্তু বনাব পাৰি।
উম অসমত আগৰ দিনৰ ৰ- জা আহোমসকলে ৰাজত্ব কৰা ছশ বছৰীয়া শিৱসাগৰখন তাত কি নাই চাবলগীয়া। গোটেই শিৱসাগৰ খনেই চাবলগীয়া জয়দৌল আছে, শিৱদৌল আছে, জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী
অ শিৱদৌল
শিৱদৌলটো ক'লোৱেই আছে শিৱদৌল ৰং ঘৰ আছে, কাৰেং ঘৰ আছে, তলাতল ঘৰ আছে
উম
আগৰ দিনৰ ৰজাৰ চৰাইদেউ মৈদাম, যিবোৰ মানে মৈদাম মানে যিবোৰ আগৰ দিনৰ বজাৰ একদম ডাঙৰ ডাঙৰ কবৰ মানে মৈ সালনি পুতি থৈছিলে ডাঙ ডাঙৰ ডাঙৰ একদম মৈদাম আছে। ৰংঘৰত দম আছে একদম বহুত ৰংঘৰটো একদম ডাঙৰ ৰংঘৰত আগৰ দিনৰ ৰজা বিলাকে বাক- কৰিত মানে বিহু মাৰে যে মা ৰজাই মানে ৰংঘৰৰ ওপৰত বা বহি পেলাই তলত বিহু মৰাবোৰ বিহু চাই। ডাঙৰ বলটোপ এটা আছে একদম। ব বলটো মানে এইটো যে গুলি যে মাৰে
অ অ
তেনেকুৱা এটা আছে কাৰেং ঘৰ, কাৰেং ঘৰটোও বহুত ধুনীয়া।
গৈ পোৱা নাই বাৰু।
আৰু কাৰেং ঘৰ আৰু তলাতল ঘৰ সেইবোৰ যে আগতে একো চিমিট টিমিট একো ইউজ কৰা নাছিলে হাঁহৰ কণী, বইলাৰ, মাটিমাহ, বৰালি মাছ, ব্ৰইলাৰ নহয় বাৰু বৰালি মাছ মাটিমাহ হাঁহৰ কণী এনেকৈ চব মিক্সন কৰি পেলাই ত বনাইছিলে বৰা চাউল আঠা জাতীয় বস্তু
উম উম
এইবোৰ হেৰি কৰিয়েটো বনাইছিলে ন এতিয়া কিমান মজবুত